হেল্ল' হেল্ল'
অঁ, শুনা পাইছা?
অঁ, শুনি আছোঁ শুনি আছোঁ। কি কৰি আছা?
এনেই আছো এনেই বহি আছিলোঁ।
অঁ এ এনেই আছোঁ অলপ বাহিৰতে গছৰ তলতে। গৰম লাগে না আৰাম কৰি আছোঁ। তুমি কি কৰি আছিলা?
এ চি অ ' না?
অঁ, ঠিক আছে, ঠিক আছে, ঠিক আছে।
এক চেকেণ্ড।
অঁ, ঠিক আছে দিয়া শুনি আছোঁ।
আলনেখাওঁ - বালনেখাওঁ কৈ নেথাকিবি মোক যে।
আণ্টি
হয়।
শুই আছিলোঁ। মই এইটোৱে কৈ আছিলো মানে তাত মই শুই যোৱা আগলৈকে কৰিম। কিবা সুধিবৰ কাৰণে আ কেনেকাকে কেনেকা চা আছিলে বোৰ আৰে চা
অঁ, অ শুনি আছোঁ।
উম, চাহ খালে?
অঁ, খালো তুমি?
অঁ, মই খালো। দিনবোৰ কেনে চলি আছে?
হাঁ।
কেনেকুৱা চলিছে দিনবোৰ?
শুনা পোৱা নাই তোমাৰ
অঁ উৎসৱত কেনেকা চলি আছে দিনবোৰ এতিয়ালৈকে?
অঁ, ভাল চলি আছে। তুমি কোৱা?
মোৰো ভালে চলি আছে।
ৰ'বাচোন এক মিনিট।
অঁ, ঠিক আছে দিয়া। অঁ সেইটো মানে
দুইদৰো, অঁ কি হেহ্ হেহ্, বতমাচি কৰি আছে এক ছেকেণ্ড হাঁ।
ওঁ পিছত। আজিকালি তেনেকুৱা বতৰে এনেকুৱা বৰষুণ বৰষুণ।
এক ছেকেণ্ড শুনা পাই আছা?
অঁ, শুনি আছোঁ, শুনি আছোঁ। আজিকালি বতৰ অ শুনি পাইছোঁ, শুনি পাইছোঁ। শুনি পাই আছা? অঁ, শুনি পাইছো, শুনি পাইছোঁ।
অঁ, অঁ কোৱা, কি কৈ আছিলে?
অঁ এইটো কৈছো মই যেনেকা আজি বোলো বতৰ কেনেকা চলি আছে তোমাৰ দিনবোৰ এতিয়ালৈকে।
ভালেই চলি আছে, তোমাৰ? মানে আজি ৰাতিপুৱা উঠিলো উঠিকেনে অলপ চাহ- তাহ খালো। এতিয়া জিম গৈছিলো অলপ বৰষুণ দি আছিল আহ্ এতিয়া আহিছোঁ অলপ তুমি কি কৰি আছা?
হে ময়ো এনে ঘৰতে আছো তৰ আগে, যোৱা হোৱা নাই কতো।
অঁ কোৱা?
অৰ ভাল ভাত খালা?
অঁ অঁ খালোঁ।
কি খালে ভাত?
এইটোৱে আ কি কয়। উম, অঁ ভাল এতিয়া খোৱা নাই মায়ে বনাই আছে মানে। তুমি খালা?
নাই মই খোৱা নাই এতিয়ালৈকে, আছে মানে খোৱা নাই। তিয়ালগে খাম আৰু।
চাহ কি খালা চাহ দি চাহ চাহ খালা।
অঁ চাহ খালো।
উম হয়, কোৱা?
অঁ, অঁ সেইটোৱে মানে তোমাক ফোন কৰিব পৰা সুধিছো মই যেনেকা আজিবোলক তুমি চাই আছা যেনেকা নতুন নতুন বস্তু আহি আছে। তোমাৰ জেগা নতুন নতুন স্মাৰ্টফোন, নতুন নতুন টিভি। নতুন নতুন অ গাড়ী যেনে নতুন নতুন তেকনলজি আহি আছে আজি কালি, তুমি কি ভাবা তুম টেকনোলজি যাই থাকাতটো মানে কিন্তু ভাল হয় মানুহ বিলাক এ বেয়া হয়। নতুন নতুন টেকনোলজি আহি থকা
ভালে হয় মানে নতুন নতুন টেকনোলজি আহি আছে। আমাৰে ভাল হয় মানে মানে আমাক আগৰ যেনকা কি আছিল একো নাছিল গাড়ী চাৰী। তে তেতিয়া সিহঁতি ইমান ট্ৰেভেল কৰিছিল মানে চলি চলি গৈছিল ইমান দূৰ দূৰ। কি ঘোঁৰাত গৈছিল ইমান টাইম লাগিছিল এতিয়া পেট্ৰ'ল গা পেট্ৰ'ল হৈছে, পেট্ৰ'ল কাৰ পেট্ৰ'ল গাড়ী হৈছে। ইলেক্ট্ৰিক গাড়ী হৈছে সেইটোৱে আমাৰ ভাল কৰিছে মানে ইমান দূৰ আমি চলি যাব নালাগে বহি কিনে চলাই চলাই যায় বাচে। বাছে দি আৰু কম্পিউটাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্ঞ্চ ভাল হৈছে মানে কিবা, আগত কিবা মেচ কৰিব মেচ কৰিব লাগে ইমান দেৰি দেৰি লাগছিল কৰব এতিয়া ইমান জল্দি হৈ যায়। তুমি কি ভাবা?
উম এটোয়ে মানে যেনেকা, নতুন নতুন টেকন'লজি আহিলে এটোয়ে ভাল। ভাল আৰু মানুহ বিলাকৰ কিবা জীৱন বোৰ আচান হৈ যায় আৰু যি নতুন টেকনলজি যায় সেইবিলাক, আহিলে যেনেকা মানুহবিলাক আগতে আঁহ কিবা থকা হৈছিল কষ্টত থকা হৈছিল যিটো জেগাত নতুন টেকনলজি আহি আছে। চব বস্তু লগা আস্তে আস্তে সহজ হৈ আছে যেনেকা। এতিয়া যেনেকা গাড়ী আছে বাইক আছে সবে গাড়ী বাইকত ঘূৰিব পাৰে। আচ অ আজিকালি যেনেকা ঘৰতে বহি পেলাই চব কাম বোৰ কৰিব পাৰে, অনলাইন কিবা কিনিব খুজিলে অনলাইনতে কিনিব পাৰে ডাইৰেক্ট। ক'বাত যাব নালাগে আৰু ঘৰতে চব কাম বোৰ কৰিব পাৰে আৰু এনেকে প্ৰত্যেক টেকনোলজি আহিলে সেইটোৱে ভাল আৰু চব কামবোৰ সহজ হৈ যায়।
উম নে টেকনলজি তুমি যেনেকে কৈছা আমাৰ
অ কি কলা কি কলা
চলি কি না এইতি আমাৰ মোবাইল মোবাইল আছে
অ অ ক ক তোমাৰ চাউণ্ডটো মাজে মাজ কাটি আহিছে অলপ কোৱাচোন
মান বস্তু লাগিছিল দামটো লাগ- গিছে অ মানে কিবা বস্তুলে আমি পৰা মিছৰৰ পৰা কিবা অৰ্ডাৰ কৰিলেটো ইতে আহি যায় হয় না নহয় আমাৰ টেকনলজি এইটো টো ভাল কৰিছে তুমি কি ভাবা
অ এইটো মানে আজি-কালি তুমি চোৱা যেনেকা আগতে আমি ঘ আহ কি কোনে ভাবিছিল আগতে কি আমি যেনেকা এ ইটা এই কিবা বস্তু মাঙাম পাঁচ মিনিটতে ঘৰত আহি যাব ত আৰু দহ মিনিটতে ঘৰত আহি যাব। কোনোৱে ভাবা নাছিল কি আজি-কালি তুমি চ ফনো মাংগাৰ পাৰা তে আজি-কালি তো তুমি স্কুটিও অনলাইন মঙাব পাৰা সব ঘাৰতে আহি যায় আৰু সব বস্তুবিলাক। এনেকুৱা হৈ গ'ল আপুনি ভাবিছিলা আগতে এনেকুৱা হ'ব এতিয়া এনেদৰে নতুন টেকনলজী লৈ আহিলে ভাল আৰু এতিয়া মানে তোমাৰ মানুহবিলাকৰ মানুহ বিলাকৰ জীৱনতো সহজ হৈ যায় আৰু যিবোৰ যেনেকে নতুন নতুন আহি আছে বস্তুবিলাক ইয়াৰ মানুহ বিলাকৰ জীৱন সহজ হৈ যায় তাৰপিছত নতুন নতুন বস্তু আহিলে কিবাই হয় তোমাৰ নতুন বস্তু আহিলে তোমাৰ জীৱন সহজ হোৱাৰ লগে লগে তোমাৰ যেনেকা প্ৰব্লেম বিলাকো শেষ হৈ যায় আৰু যেনেকা আজি-কালি নতুন নতুন বেমাৰ বিলাকো আহি আছে নতুন টেকনলজি আহিলে কি হৈ গ'ল টেকনলজিৰ লগত বেমাৰ বিলাকো ঠিক হৈ আছে যেনেকা কোনটো কোনটো বেমাৰ ৰূপটো মানে যেনেকা ডাঙৰ হয় টেকনলজিৰ ব বদলিলে এইটো বেমাৰবিলাকো ঠিক হ'ব পাৰে সেনেকা আৰু। তাৰপিছত তোমাৰ যেনেকা কোনো কোনো বেমাৰ থাকিলে যেনেকে আজি-কালিটো যেনেকা কাবাৰ হাত নাথাকিলে ভৰি নাথাকিলে নতুন টেকনলজি আহিলে এন তকা এতাৰ ৰজৰ এনত নকলি হাত কৰিব নিব পাৰে যোনটো চলিব পাৰে সেনেকা ধৰ ব্ৰেইন লগত কানেক্ট হৈ যাব। নিজৰ অ আ ওচৰ হাত চলাব পাৰিব এনেকুৱা আৰু এইটো ভালে হৈ আছে মানুহ যেনকা আজি-কালি তোমাৰ মানুহ বিলাকৰ জীৱন সহজ কৰি আছে যাৰ যাৰ বেমাৰ আছে কি আছে এ ধৰ ভাল কৰি আছে যেনেকাে হাত, ভৰি নাই এনতাৰ হাত, ভৰি নাথাকা বিলাকৰো সহজ কৰি আছে এনেকা নতুন নতুন টেকনলজি আহিলে ভালে আৰু মানে তোমাৰ যেনেকা চব মানুহ বিলাকৰ জীৱন সহজ হৈ যায়। তাৰপিছত তোমাৰ যিমানে প্ৰব্লেম বিলাক আছে যেনেকা দূৰ হৈ যায় আৰু যেনেকা আজি-কালি তুমি চোৱা তুমি ইয়াৰ পৰা যেনেকা বিদেশত যাব লাগে তুমি ভাবিছিলা আগতে তুমি এনেকা প্লেইনট বহি পেলাই যাব পাৰিবা তেনেকুৱা। দুই, তিনি ঘণ্টাতে যাব পাৰে আজি-কালি বুলেট ট্ৰেইন আহিল। বুলেট ট্ৰেইনে তোমাক কেনেকা আধা ঘণ্টাতে এটা জাগা পৰা এটা জাগাত পঠাই দিব যেনেকা
হয় হয়
এক্সিৰিয়েক্স বন্দে ভাৰত আছে কি আছে স্পীডত যায় আও আও হয় কিন্তু ম ভাবিছিলো ইমান আহিব টেকনলজি এইটো মানে টেকনলজি অৰ এতিয়াতো অৰ হৈছে এতিয়া অৰা আহিবই আহা যোৱা আহা টাইমত ত আহাহা আ আহা সময়ত অৰ আহিব এইটো মানে টেকনলজি কি হয় মানে মানুহৰ জীৱনটো দা কিবা কৰে এ এ টেকনলজি আহিলে মানে চব বস্তু বদলি যায় আৰু অ অলপ ভালো হয় ত এইটো মানে এ চ পৰিবা প কিবা কাণে আহিলে ভালে হৈ যাবা মানে তোমাৰ যিমান ভাল টেকনলজি আহিলে সিমানেই ডাঙৰ হ'ব আৰু এনেকা আৰু মানে লেকিন এ এইটো মানে তোমাৰ টেকনলজি অহাৰ লগত কিবা থাকে তোমাৰ যেনেকা কিবা কিবি ক অসুবিধাই থাকে যেনেকে তুমি টেকনলজি আহাটো তুমি জানা টেকনোলজি আহিলে মানে তোমাৰ মানুহবোৰে জীৱনটো ভাল হয় যেনেকা মই কলো তো তোমাৰ বি বিমাৰ বিলাকৰো চাব পাৰা তুমি আছো তুমি কিবা কিবি এ প্ৰব্লেম আছে যদি তুমি আজিকালি যেগা ইঅ এমাৰজেঞ্চি থাকিলে তুমি এম্বুলেন্সও মাঙাবা পাৰা অনলাইন পৰা তুমি কি ভাবা যেনেক তুমি ফ্লিপকেডৰ এম্বুলেঞ্চ পৰা আজিকালি পৰা এমুলেঞ্চ মাঙালে এম্বুলেঞ্চ আহি যাব তুমি হস্পিতালত এম্বুলেঞ্চ জল্দি জল্দি তুমি কি ভাবা
মানে এ এম্বুলেন্সত ফাৰ্ষ্ট বিংটোতে আহিব দছ মিনিট আহিব আৰু তোমাৰ এম্বুলেন্স বহুত দেৰি লগাই হেতু কাণে মানুহ এনেকুৱা হৈ যাব তেতিয়া এম্বুলেঞ্চ আহি পায় আৰু ব্লেকেট মানে ই ই ইমান চা হৈ গৈছে আ আ কি কয় ইমান ধূলি আহিয়ে আমি কথা পাতোতে পাতোতে বিংকেট আহি যায় মোৰ বস্তু
উম ঠিক আছে অ এতিয়া মানে এতিয়ালৈ খোৱা নাই উম সেইটোৱে ঠিক আছে দে
তুমি কি ভাবা কোন কোন পাছ হব
উম এইটো মানে দে টেকনলজি আৰ ভাল ভাল বিশেষ হয় মানে ভাল কথাবেলাক এই হোপা কথা পতিম কিতাপৰ আৰুতো বিষয় মানে বিয়া কথাবিলাকো কথা পাতি লম যেনেকা টেকনলজি কি বিয়া কথা হয় দে কিতাপ কথা পাতিম তোমাৰ লগত সেটো বিষয় লৈ দে
অ দিয়া দিয়া অ অ বহুত ভাল লাগিল দিয়া
অ দিয়া ধন্যবাদ